দেই
অ কি কৰি আছা হে বন্ধু?
এ কি কৰিবা কাম চাম নাই এনে আছো ৰবা ঘৰতে তুমি?
এ মইো এনে আছো ৰবা ঘৰতে মাৰ গালি খাই গালি শুনি আছো আৰু কিমান ঘৰত বহি থাকা বেলেগে কাম কৰিলে বেলেগে কামত সোমালে সেইবিলাকে শুনো থাকি দিয় শুনি থাকো আৰু সদায় সদায় আৰু কিমান শুনিবা এইবিলাক আৰু অনিচাই যায়। কাম লাগে আৰু সোনকালে কাম বিচাৰি আছো পোৱাই নাই ৰবা।
এই একেই দিয়া মোৰো লগৰ ছোৱালী এজনীয়ে কামত সোমাল মোক অলপ আগত মানে কথা পাতিলো তাইৰ লগতে এই তাকে কৈছিল কামত সোমাল মানে কম্পিউটাৰ কামত মইতো আজিলৈকে কম্পিউটাৰৰ ক'ৰ্ছেই শিকা নাই ৰ'বা। মই ভাবিছোঁ মোৰ কি হ'ব মইতো কম্পিউটাৰ কামো নাপাম, তাকে চিন্তা হয় কেতিয়াবা কি কৰোঁ কি নকৰোঁ হয়নে?
এই একদম সঁচা কথা কৈছে দিয়া, মই বাৰু কম্পিউটাৰ কৰ্চ কৰি আছোঁ বাৰু কিন্তু মই যি শিকিছো মই ময়হে জানো আৰু মানে পাহৰি গৈছো চব একো মনতে নাই আৰু ক'বলৈ গ'লে মানে মাথাই কাম নকৰা হৈছে আৰু মানে এতিয়া কি কৰিবা এত বাকী তোমাৰ এইবিলাক ইবাগে তোমাৰ সেইবিলাক কিবাকে তোমাৰ পঢ়া পাতি অন্য যিবিলাক কাম ত সেয়ে দিয়া মানে শেষে হয় নাই এতিয়া মানে কাম যিটো আমাৰ কামটো লৈ মানে মানে কাম মানে লাগে আমাক আমাক নালাগে দিয়া নহয়চোন মানে কাম নহ'লেো তুমি থাকিব নোৱাৰিবা ন ত যিহেতু মোক সকলোকে এতিয়া চলিবলৈ পইচাটো লাগে দিয়াচোন মানে পইচাটোতো জানাই মেইন হয় আৰু পইচা আজিকালি নহলে তুমি ক'ত থাকিব পাৰিবা না মানে কি কৰিব পাৰিবা মানে একতো যাব নোৱাৰিবা বা তোমাৰ ত একো খাব নোৱাৰিবা তুমি যিমান
নিজে যিটো সেলফডেপন্দেন্ত হেতু সেলফডিপেন্দেন্ত হব লাগে আৰু নহলে বেলেগৰ ওপৰত কিমান হ'বা আৰু মানে মা দেউতাক আৰু কিমান পইচা বজিবা এনেকে আৰু কথা শুনি থাকিবা এনেকে খুজি থাকিলে।
আৰু তোমাৰ পই এই পইচা খুজিব নিজৰো বেয়া লাগে দিয়াচোন এই বয়সত আৰু মা দেউতাৰ পৰা পইচা খুজিব পাৰি নে পঢ়াৰ ক্ষেত্ৰতে ইমানখিনি পইচা খৰচ কৰিলে আমাৰ ওপৰত আমিও অলপমান নিজে কষ্ট কৰিব পাৰিলে ভাল আৰু কিন্তু আমি কাম বিচাৰিলেও কাম নাপাও নহয় সহজে মানে সেইটোহে বেয়া আৰু তোমাৰ যিটো তুমি কলা বৰ্তমান সময়ত পইচা হয় দিয়া মানে পইচা নহলে কাম নাই বুলি ধৰি তুমি পইচা থাকিলে সকলো থাকা পইচা নাথাকিলে একো নাথাকা মানে মানুহে কয় আৰু আহ পইচা পইচাৰে সকলো বস্তু কিনিব নোৱাৰি কিন্তু যদি ভালকে ভাবো ন পইচাৰ বাহিৰে তোমাৰ একো দৰকাৰ নাই পইচা দিয়ে সকলো বস্তু কিনিব পাৰি হয় ন নহয় কোৱাচোন তুমি?
এই একদম দিয়া পইচা দিয়ে মানে সকলো বস্তু আমি কিনিব পাৰো আৰু এতিয়া মানে পইচা এনেকুৱা হৈ গৈছে তোমাৰ এতিয়া এটা যেনেকুৱা অক্সিজেন হৈ গৈছে ন অক্সিজেন নহলে আমি থাকিব নোৱাৰিম ঠিক তেনেকুৱা তমাৰ পইচা নহলে এতিয়া মানুহ জনে জীয়াই থাকিব নোৱাৰে আৰু কবলৈ গ'লে মানে পইচাটো এনেকুৱা হৈছে দৈনন্দিন জীৱনত এটা দৈনন্দিন ব্যৱহাৰ হৈ গৈছে আৰু মানে তোমাৰ যাৰ লগত যিমান থাকে মানুহবিলাকক সেনেকে সিমানেই মানে গুৰুত্ব দিয়া হয় ক'বলৈ গ'লে এ ধৰি লোৱা তোমাৰ এতিয়া কম পইচা তুমি দুখীয়া তেতিয়া তুমি তোমাৰ তোমাতকৈ বেছি যোনটো মানে অলপ পইচা বা তোমাৰ কাম অলপ তোমাতকে ডাঙৰ আৰু অ', মানে ক'বলৈ গ'লে তোমাৰ পদতকে ডাঙৰ আৰু তোমাক গুৰুত্ব নিদিব তাৰ যেনেকে তাৰ পদতকে আৰু বেছি ডাঙৰ কোনোবা আছে ত সি তাক গুৰুত্ব নিদিব সেনেকুৱা এটা মানে এটা ক'বলৈ গ'লে এটা মাধ্যম চলি আছে আৰু দিয়া মানে যাত বেছি পইচা তাকে মানুহে গুৰুত্ব দিয়ে আৰু তাৰো তাৰ লগতে মানে বেছি থাকে আৰু বাকী যিবিলাকৰ পইচা নাই সেইবিলাক গুৰুত্ব নিদিয়ে আৰু এনেকুৱা এতিয়য়া পইচাটো মানে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে এতিয়া মানে নাথাকিলে তুমি এতিয়া থাকি মানে থাকি লাভ নাই আৰু এই পৃথিৱীখনত সেনেকুৱা গৈছে মানে পইচাই মানে সকলোবোৰ এনেকুৱা হৈ গৈছে মানুহ যিটো মানুহ বুলি কয় যিটো মানৱীয়তা সেই মানৱীয়তা দৈনিক যিটো দিনে মানে নোহোৱা হৈ গৈছে আৰু।
হয় দিয়া হয় দিয়া মানে কি কবা আৰু আৰু তুমি এটা কথা চাগে লক্ষ্য কৰিছা আমি যেতিয়া ঘৰত থাকো আৰু তোমাৰ ক্ষেত্ৰত হয়নে নহয় নাজানো কিন্তু মই যেতিয়া ঘৰত থাকো মোৰ মানে কি হয় এনেকুৱা লাগি থাকে যে কিবা এটা যদি কাম কৰিলো হয় ঘৰত তেনে থাকাত কে বা যদি দুটকা মান যদি মানে কৰিব পাৰ ইনকামে কৰিব পাৰিলো হয় বা দুটকা মান যদি মা দেউতাক সহায়ে কৰিব পাৰিলো হয় কিবা কাম কৰি সেনেকুৱা মানে মোৰ ভাৱ এটা আহি থাকে আৰু ঘৰত থাকিলে কিন্তু তোমাৰ উম তোমাৰ যেতিয়া অলপমান ব্যস্ত হৈ যায় আৰু নিজৰ পঢ়াক লৈ বা কিবা কামত তেতিয়াহলে কিন্তু সেই ভাৱটো আকৌ নোহোৱা হৈ যায় তেতিয়া মানে যিটো এটা চিন্তাধাৰা তোমাৰ ঘৰত থাকিলে চলি থাকে যে এইটো কৰিম সেইটো কৰিম সেই চিন্তাধাৰাটো নোহোৱা হৈ যায় তাৰ পিছত তোমাৰ আকৌ এটা এনেকুৱা হৈ যে তোমাৰ এটা চাইকেল টাইপ হৈ যায় ন। তুমি ভাবিবা কিন্তু তুমি ধৰা সেইবাৰ কামটো নকৰিলা ত' তাৰ পিছত দুদিনৰ পিছত সেই একে কথা তোমাৰ মনলৈ আহিব সেনেকে নকৰি নকৰি অলপমান নিজেও সমস্য সৃষ্টি কৰাৰ দৰে হয় আৰু তুমি যিটো পইচাৰ কথা কলা ন সেইটোতো অতৈ- ন্ত প্ৰয়োজনীয় আৰু কিন্তু তুমি দেখিবা মানে বহু মানুহে কি কৰে গাড়ী লৈ ঘুৰে বাইক লৈ ঘুৰে বা বহুত বিলাসী তোমাৰ ঘৰ থাকে সিহঁতৰ কিন্তু তেওঁলোকে আচলতে সুখৰ যিটো জীৱন সেই জীৱনটো কিন্তু কটাব পৰা নাই আচলতে। আৰু মানে এনেকুৱাও হয় তোমাৰ যিবিলাক মানুহে ধৰা পইচা ইনকাম কৰিছে তেওঁলোকে গাড়ী কিনিছে আহ বহুত বস্তু কিনিছে কিন্তু তেওঁলোকে বেছিভাগ যিটো ই এম আই বুলি কয় ন ই এম আইতে বস্তুবোৰ কিনা দেখিবা তেওঁলোকে এনেকুৱা নহয় যে পুণ টকা দিছে তাৰ পিছত বস্তু এটা কিনিছে সেনেকুৱা নহয় ই এম আই মান বেছিভাগ মানুহ তোমাৰ আহ ভাৰতৰ কবলৈ গলে আজিকালি ই এম আইৰ ওপৰতে চলে সেইকাৰণে মানুহ যিটো আমাৰ দুখীয়া বুলি যে কয় ভাৰতক যেতি দুখীয়া বুলি কয় ন দেশখনক অলপমান এই এই ক্ষেত্ৰত মানে অলপমান সমস্যা আৰু মানুহে মানে বেছি যে ই এম আইৰ ওপৰত নিৰ্ভৰ কৰি কিনে বস্তুবোৰ কিনিব ধৰিছে সেইকাৰণে এই যিহেতু ই এম আই চিষ্টেমটোত তুমি জানাই অলপ বেছি পইচা যায় কাৰণ যিটো আমি ঋণ প্ৰশোধ কৰিব লাগে। তাৰ পৰিমণটো বাঢ়ি যায় ত সেনেকুৱা যিবিলাক সমস্যা সেই সমস্যৰ ফলত মানে অলপ মই ভাবো যে সেইবিলাক সৰু সৰু সমস্য‌ দেখাত এতিয়া তোমাৰ ধৰা ই এম আই ব্ৱস্থাটো বেয়া নহয় কিন্তু অলপ অলপ টকা যাই থাকে মাহে মাহে সেইটো মানুহে লক্ষ্য নকৰে কিন্তু সেই অলপ অলপ টকাটো লাষ্টত য যে কিমান টকাৰ এটা তোমাৰ পাৰ্থক্য আনি দিয়ে মূল টকা আৰু ঋণৰ মাজত সেইটো কিন্তু এটা ভাবিবলগীয়া কথা হয় ন?
এই একদম সঁচা কথা কৈ হৈছে তুমি বন্ধু মানে তুমি ক'লা তুমি যিটো বৰ্তমান যুগত আৰু বা বৰ্তমান সময়ত যিটো মানুহে এইটো এ ই এম আই আছে ই, ই, ই এই চক্ৰটো কিন্তু যিটো মধ্য়বৰ্ত মানুহ আছে মধ্য়বৰ্তিৰ মানুহ বিলাক কিন্তু ভিতৰে ভিতৰে বহুত কৰি আৰুব তোমাক জানে তুমি দুখীয়াুম এইবিলাক ই এম আইটো নলয় বা ই ই-ই এমই ক দিব বেংক বিলাকে ত নিদিয়ে ন বেংক বিলাকৰ ই এম আই ত ডাঙৰ ডাঙৰ ক'ত ই এম আই ললে তেওঁলোকৰো ক'তনো পইচাৰ সমস্যা হব তেওঁলো আহিয়ে থাকিব বিজনেছ কৰা সেইবিলাক বা ব্যৱসায় কৰা মানুহ সেইবিলাক বা ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহ। ত তেওঁলোকৰ কোনো সমস্যা নাই এই মাজত ফাঁচি যায় আমি আমিবোৰ মানে আমাৰ দৰে এই মধ্যবৃত্ত যিবিলাক শ্ৰেণী আছে মধ্যবৃত্ত শ্ৰেণীৰ মানুহবিলাক ফাঁচি যায় কাৰণ চোৱা আ-আমাক লোকক তোমাৰ এতিয়া বেংকৰলৈ গ'লে তোমাক বেংকে মানে যিটো ঋণ আছে সেই ঋণটোও দিব তোমাৰ পইচাও দিব অ', এতিয়া আমিতো তোমাৰ যিহেতু মধ্যবৃও আমি খাবও লাগিব আমি কবাত যাবও লাগিব বা আমাৰ যিহেতু এটা মানুহৰ এটা যিটো কবলৈ গলে এটা আৰু কি বুলি কয় এইটো মানে এটা সেই মেনিয়া বুলি কব লাগিব যে বেলেগক দে দেখুওা সেই বেলেগক দেখুওৱা যিটো অ-ব্যৱস্থা সেই বেলেগক দেখুওৱা ব্যৱস্থাতটোও আছে যাৰ দ্বাৰা আমি বস্তুবিলাক ই এম আইত কিনো গাড়ী হওঁক বা অন্যান্য যিবিলাক আমাৰ বস্তু আৰু যাক দেখাব পাৰি মানুহৰো ত সেইবিলাক দেখাইতো মানুহ ভালেই পায় ত‌ সেইবিলাক কিনা হয় ত সেইবিলাকো ই এম আই ত লোৱা হয় মানে ই এম আইত লৈ থৈ দিয়ে মাহে মে মাৰি থাকে সেইবিলাকে জানে তোমাৰ কিমান পইচা হল আজিকালি দাম কিমান বাঢ়িছে তোমাৰ জি এছ টি কিমান বাঢ়িছে সকলো বস্তুত ত মানে জি এছ টিৰ কাৰণে তোমাৰ সেই বস্তু বিলাকৰ দাম বাঢ়িছে আৰু তুমি ক'লে যে আমাৰ দেশখন যিহেতু কিয় উন্নতি হ'ব না কাৰণ চোৱা আমাৰ দেশখন ক'বলৈ গ'লে এক নম্বৰ কথা মধ্যবৃও মানুহসকলে ই এম আই যিটো চলা যিটো প্ৰথা সেই চলা প্ৰথাটো যেতিয়া বন্ধ হ'ব তেতিয়া আমাৰ দেশখন উন্নত হ'ব পাৰিব আৰু মানে ইনকামৰ ক্ষেত্ৰত আৰু কবলৈ গ'লে আৰু তোমাৰ জানে আমাৰ প্ৰত্যেকজন মানুহৰ যিটো আমাৰ পাৰ্কে বিটা ইনকাম বুলি কয় সেইটো কিমান কম বাকী দেশতকৈ ত সেইকাৰণে চাগে আমাৰ দেশখন মানে ইমান এটা উন্নত হব জনা নাই আৰু যিমান বাকী সৰু সৰু দেশবোৰ উন্নত হৈ আছে। বা যিবাৰ-যিবিলাক অত্য-আধুনিক দেশে বা তোমাৰ ধৰি লওক জাপান হওক বা তোমাৰ আমেৰিকা হওক বা এইবিলাক দেশ যেনেকে মানে তোমাৰ উন্নত হৈ আছে আৰু বা তেওঁলোকৰ উন্নতিৰ পথত উন্নত বহুত হৈছে আৰু আহ বেছি উন্নত হৈ আছে আৰু তেওঁলোকে কিন্তু আমি এতিয়াও উন্ন উন্নতি কৰি আছো মানে এতিয়া আমি উন্নত হব পৰা নাই আৰু কবলৈ গলে ত' সেয়ে দিয়া মানে যিটো পইচা যিটো লা-পইচাৰ যিটো গুৰুত্ব সেই গুৰুত্ব বৰ্তমান জীৱনটো তোমাৰ বহুত বাঢ়িছে লগতে তোমাৰ পইচাৰ দ্বাৰা মানুহ এজনক তুলনা কৰা হয় মানে পইচাৰ দ্বাৰা আজিকালি যাৰ পইচা আছে মানুহে তাৰ লগতে বিয়া হয় বা যাৰ পইচা আছে তাৰ লগতে মানুহ থাকে সেনেকুৱা আৰু তুমি এতিয়া লগ বন্ধুৰ কথা কবলৈ গ'লে আজিকালি লগ বন্ধু সেনেকুৱা হৈছে এতিয়া বা তোমাৰ লৰা হওক বা ছোৱালী হওক এই পইচা দেখি কিনে মানে বন্ধুত্ব এটা গঢ় লওতে আৰু মানে আগতে যেনেকুৱা আমাৰ আৰু মানে আমি পইচা নাথা চোৱা নাছিলো আৰু মানে কাৰ কিমান আছে সেইবিলাক আমি কেতিয়াও চোৱা নাই আমি ধৰি যাৰ লগত আমাৰ ভাল মিলিছে আৰু আমি তাৰ লগতে বন্ধুত্ব এটা গড় লৈ উঠিছো ত সেনেকে কবলৈ গ'লে সেয়ে বাকী তুমি কিবা কবা নেকি যোন তুমাক কোৱা আৰু কোৱা আৰু নহলে হ'ব দিয়া আজি নহলে।
মই বেছি বিশেষ একো নকওঁ মই মানে এটা কথাই কম এই যিবিলাক আমাৰ সামাজিক মাধ্যম ন' সেইবিলাকে মানে বৰ্তমান সময়ত যথেষ্ট প্ৰভাৱ পেলাই আছে দিয়া। মানে মানুহে আজিকালি সামাজিক মাধ্যমত বেলেগ ব্যক্তিৰ জীৱন ধাৰণ কেনেকে তেওঁলোকে জীৱন যাপন কৰি আছে সেইবোৰ চাই কেনে মানে ভাবিব ধৰে তেওঁলোকে যদি ইমান ভাল জীৱন যাপন কৰি আছে আমি কিয় কৰিব পৰা নাই মানে এটা তোমাৰ এই যিটো কল্পনা কৰিব আৰম্ভ কৰে বুলি যে কয় সেই কল্পনা কৰে আৰু মানে তেওঁলোকৰ জীৱনৰ লগত নিজৰ জীৱনটো মিলাই তুলনা কৰিব চেষ্টা কৰে। কিন্তু তোমাৰ যিবিলাক সামাজিক মাধ্যম আছে সামাজিক মাধ্যমত সাধাৰণতে কি কি হয় যিবিলাক তেওঁলোকৰ ভাল দিন বা তেওঁলোকে কেনেকে জীৱন যাপন কৰিছে সেইটো দেখায় কিন্তু তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যা পাৰ কৰে কেনে ধৰণে সমস্যাৰ সৃষ্টি হয় তেওঁলোকৰ জীৱনত সেইবোৰ নেদেখা ই ন ত সেইকাৰণে মানুহে যি দেখাইছে তাৰে ওপৰত ভুল যাব নালাগে মোৰ হিচাপত সকলোৱে মানে আৰু তোমাৰ যদি জীৱনত পইচা লাগে তোমাক ভাল কাম লাগে তেনেহলে কষ্ট কৰিব লাগিব ন তোমাক কোনেও তোমাৰ আগত আনি একো কাম নিদিয়ে বা তোমাক পইচা আনি নিদিয়ে তুমি তাৰ বাবে অলপমান কষ্ট কৰিব লাগিব তুমি যিবিলাক সুযোগ পোৱা সেই সুযোগবোৰ ল'ব জানিব লাগিব ত' এনেকুৱা ভাৱধাৰা থাকিলে তোমাৰ অলপমান মানুহৰ উন্নতি কৰাত সহজ হয় দিয়াচোন তেতিয়া মানুহে মানে আৰু তুমি বৰ্তমান সময়ত দেখিবা এই ভাৰতত এটা বিশেষ সমস্যা হ'ল যিটো অকল কেৱল মানে চৰকাৰী চাকৰি লাগে অকল চৰকাৰী চাকৰিই নাইতো বেলেগ চাকৰিও আছে তুমি জাষ্ট কৰিব মন কৰিব লাগিব ত' এনেকুৱা বহুত সমস্যা আছে আৰু যাৰ ফলত মানে ভাৰতৰ যিটো আৰ্থিক অৱ ত সেই আৰ্থিক অৱস্থাটো দিনক দিনে তোমাৰ তলত নামি আহিব ধৰিছে আমাৰ বিশ্ব যিটো বিশ্বৰ তালিকা এখন হয় ন সেই তালিকাত ত' বাকী একো নকওঁ দিয়া এইে বিষয়ে ক'লে আৰু শেষ হ'বনে পিছত কেতিয়া কথা পাতিম দিয়া।
আহ হ'ব দিয়া থৈছো।